হয় শুনা পাইছে আপুনি হয়।
অ শুনা পাই আছোঁ।
হয় হয় ত' আপোনালৈ মই অলপ এটা বিষয়টো লৈ পিনে আপোনাৰ লগত আলোচনা কৰিলোঁ হয় আপুনি সময় দিব পাৰিব নেকি?
অ পাৰিম ক'ব।
হয় হয় ঠিক আছে ত' আমাৰ আজিৰ বিষয়টো হৈছে আমাৰ যোনটো সংস্কৃতি অসমৰ জনসাধাৰণ বিলাক আমাৰ আগৰ পৰাই মানে পূৰ্বপুৰুষৰ পৰাই এতিয়ালৈকে যোনবিলাক আহ যিবিলাক আমি সংস্কৃতি মানি চলি আহিছোঁ। বা আমাৰ কি কি সংস্কৃতি আছে অসমত ত' ইয়াৰ বিষয়ে আপুনি জানিব নি অলপ ক'ব নেকি বাৰু? আমাৰ কি, কি সংস্কৃতি আমি মানি চলোঁ বা সংস্কৃতি আমি হয় মানো, অঁ, তেতিয়াহ'লে ঠিক আছে আপুনি আৰম্ভ কৰক।
অঁ। মোৰ মতে মানে সংস্কৃতি এটা মানে গুৰুত্ব অতি বিষয় আৰু গুৰুত্বপূৰ্ণ বিষয় ই মানে এখন সমাজৰ পৰিচয় বহন কৰে আৰু। সংস্কৃতিয়ে, প্ৰথম কোৱা মানে মোৰ মতে সংস্কৃতি, এখন সমাজৰ জীৱ, জীৱন ধাৰা ভাষা বিভিন্ন জাতিৰ মানে নিজৰ, নিজৰ ভাষা ৰীতি নীতি। আৰু উৎসৱ, পোচাক, খাদ্য এনে সংগীত নৃত্যয় আৰু আচৰণ সমষ্টিকে সংস্কৃতি আৰু। সংস্কৃতি কোৱা হয় আৰু মানে বিভিন্ন অঁ, বিভিন্ন জাতি তাৰ বিভিন্ন ৰীতি নীতি, নিয়ম থাকে, পৰম্পৰা থাকে- উৎসৱ থাকে, খাদ্য আৰু পোছাক বিলাকো বেলেগ বেলেগ থাকে।
হয়।
অঁ, সংস্কৃতি মানে সেইটোয়ে আৰু মানে- পূৰ্বপূৰ মানে আগৰ পৰা যিটো মানে চলি আহি আছে এতিয়ালৈ। অঁ, এইটোৱে সংস্কৃতি আৰু অঁ, আপোনাৰ মতে মানে কি আৰু?
হয়, আপুনি কোৱাৰ দৰে সংস্কৃতি মানেটো এইটোয়ে মানে আমাক যোন- টোৰ আমাৰ জাতিৰ পৰিচয় দিয়ে।
অঁ।
আমাৰ যিবিলাক আমি পোছাকবিলাক পৰিধান কৰোঁ। আমাৰ খাদ্য। আমাৰ যিবিলাক আমাৰ নৃত্য আছে বা আমাৰ গীত- বিলাক আছে, গান বিলাক আছে, ত' সেই গোটেই মিলাই কিনে আমাৰ সংস্কৃৃতি- সংস্কৃতি হয় আৰু আমাৰ যিবিলাক সমাজৰ ৰীতি নীতি আছে- আমি কি কি উৎসৱ পালন কৰো এইবিলাকো আমাৰ সংস্কৃতি। নহয় জানো, হয়। ত' ইয়াৰ মানে- হয়, হয় নিশ্চয়।
অঁ।
অঁ, মানে আমাৰ যি অসমৰ সংস্কৃতি বহুত সমৃদ্ধ মানে ইয়াত বিভিন্ন জনগোষ্ঠী- মানুহ থাকে হয় না, জাতি মানে মানে বে বহুত বেলেগ- বেলেগ মানুহ, ভাষাৰ বেলেগ আৰু বসবাস মানে জনগোষ্ঠী মিলি- মানে মিলি -মিছি বহ বসবাস কৰে আৰু ইয়াতে। সকলোৰে নিজৰ নিজা- পৰম্পৰা থাকি থাকিও একেলগে উৎসৱ পালন কৰে। বেলেগ মানে বিভিন্ন বেলেগ বেলেগ উৎসৱ থাকে, বিভিন্ন বেলেগ বেলেগ মানে পোছাক- খাদ্য থাকে হ'লেও মানে- নিজৰ নিজৰ পৰম্পৰা থাকিলেও একেলগে উৎসৱ পালন কৰা হয় না, জানো।
হয়, হয় নিশ্চয়।
অঁ।
ত- অঁ, মই উদাহৰণ স্বৰূপে দাঙি ধৰিব বিচাৰিছো যেনেকে আমাৰ কি কি আমাৰ সংস্কৃতি- এতিয়ালৈকে আমি বহন কৰি আহি আছোঁ। ত'- যেনেকৈ আমাৰ অসমীয়া জাতিৰ যেনেকৈ আছে আমাৰ আমাৰ যোনবিলাক- আমি পোছাক আমি পৰিধান কৰো যেনেকৈ- চাদৰ মেখেলা, গামোচা আ- বা আমাৰ সংস্কৃতি বুলি ক'লে আকৌ আমি যেনেকৈ আমি চাদৰ মেখেলাবিলাক আমি- তাঁত খালী দি আমি বওঁ, নহয় জানো? আজিকালিতো মানে ঘৰে ঘৰে- আগৰ দিনতো আমি দেখা পাইছোঁ আমাৰ মা- দেউতাক- সময়ত মানে ত ঘৰে ঘৰে মানে তাঁতশাল লৈ কাপোৰ বোৱাতো দেখা পাইছো আমি। য'ত- কি আমি যোনটো খুটাবিলাক আমি নিজে- আঁ আমাৰ যিবিলাক পলু পোক বা এৰী পোক এইবিলাকৰ পৰা আমি- সূতা নিজে বনায়, মুগাৰ মুগাৰ পোছাক বা আমাৰ ৰেচমত- পোছাক এইবিলাকে আমি বনোৱাতো দেখা পাইছো। ত' এইবিলাকে আমাৰ আহ- সংস্কৃতি হয় আৰু আমাৰ সংস্কৃতিও বহুত উন্নত আৰু না- দেখাৰ। ত' সেইবিলাক এইবিলাক আমি ক'ব পাৰোঁ। ত'-
অঁ
এইবিলাক আৰু আৰু যেনেকৈ আমাৰ থলুৱা খাদ্যবিলাক আছে, যেনেকৈ আমাৰ মাছৰ লগত টেঙা খোৱা বা ঢে কীয়া শাক বা আমি সাৰৰ আমি খাৰৰ বিলাক আমি চব্জি খাওঁ, বা আঞ্জা কিবাকিবি বনাওঁ। ত' আৰু তাৰ উপৰিও আমি যেনেকৈ মাংসবিলাক আমি খাও, যেনেকৈ আমাৰ মুৰ্গা বা মৰ্গী বা কুকুৰা মাংস বা মাছ বৰালি মাছ খোৱা, এইবিলাক মানে বিভিন্ন ধৰণৰ আমাৰ থলোৱা খাদ্যবিলাকো আমাৰ সংস্কৃতি হয়, আৰু এইবিলাক যেনে কৈ আমি বনাওঁ বা আমি, আমি ৰান্ধো। এইবিলাকো আমাৰ সংস্কিতিত পৰে। আৰু তাৰোপৰি আমাৰ যেনেকৈ আমাৰ আঁহ আমাৰ খেতি কৰা যোনটো খেতি কৰা পদ্ধতিবিলাক, ধান ৰোৱা বা আমাৰ শাক পাচলি আমি খেতি কৰা। আমাৰ আঁ গৰুৰ লগত অঁ গৰুৰ লগত হাল বোৱা বা নাঙল হাল বোৱা নাঙলৰে হাল বোৱা, এইবিলাক মানে যিবিলাক পৰম্পৰাগত আমাৰ যিবোৰ আছে, এইবিলাকে আমাৰ সংস্কৃতি হয়। হয় জানো, হয়। ত' তাৰ উপৰিও আপুনি যদি ক'ব পাৰিব নেকি আঁ আপোনালোকৰ অঞ্চলত মানে কি কি মানে সংস্কৃতিক কিবাকিবি এনেকুৱা কিবা আঁ উৎসৱ পালন বা যিকোনো কিবা এটা কৰা হয় নেকি এনেকে?
অঁ মানে আমাৰ অ অসমৰ বহুত ডাঙৰ উৎসৱ হৈছে বিহু হয় ন। অঁ বিহু মানে অসমৰ আটতকৈ জনপ্ৰিয় উৎসৱ, মানে সকলোৱে বিহু পালন কৰে। ৰঙালী বিহু আৰু এনেই ভোগালী বিহু মানে কঙালী বিহু হয় ন, মানে
নিশ্চয়
অঁ, নতুন মানে বিহুত মানুহে কি কৰে আৰু মানে নতুন কাপোৰ পিন্ধে, বিহু নাচে ঘৰে ঘৰে নাচিব যায় মানে বিহু গীত গাই। অঁ পিঠা পনা আৰু আদি খাই আৰু বনাই আৰু, আমিও অসমৰ মানে পৰম্পৰাগত পোচাক মানে মহিলাসকলৰ মেখেলা চাদৰ পিন্ধে আৰু পুৰুষসকলে ধুত তি গামোচা আৰু এনেই চুৰিয়া পিন্ধে আৰু।
হয়।
অঁ, আৰু মানে অসমৰ বিখ্যাত খাদ্য হল মানে এনেই চাউল মাছ খাৰ টেঙা এনেই বাঁহ সাজ, পিঠা লাৰু আদি অসমৰ বিখ্যাত খাদ্য আৰু।
হয় হয়।
অঁ সংস্কৃতি মানে সংৰ ক্ষন প্ৰয়োজন বেলেগ বেলেগ আৰু সংস্কৃতিৰ মানে সংৰক্ষণ কৰিলে আমাৰ পৰিচয় অটুত থাকে আৰু, নতুন প্ৰজন্মই নিজৰ ইতিহাস জানিবলৈ সুযোগ পায়। অঁ আৰু আধুনিক মানে এনেই আৰু আধুনিক ভাল দিয়াত আহে, কিন্তু কিছুমান মানুহে নিজৰ পৰম্পৰা পাহৰি গৈছে আৰু।
হয় নিশ্চয়।
অ', সিয়ে কি আধুনিকত- তাৰ লগে-লগে নিজৰ সংস্কৃতিকো সন্মান কৰিব লাগে।
হয়-হয়, মানে আমাৰ সংস্কৃতিটো- হয়, আমি জীয়াই থাকিলে'হে আমি জাতিটো পৰিচয়ো মানে জীয়াই থাকিব এইটো কথা আপুনি মানে এইটো হয়।
ইমান-
হয়।
এইটো হয় মানে ইমানেই আৰু মানে বয়সটো বাঢ়ি যায়, ইমানেই সংস্কৃতিৰ বিষয়ে বহুত- ককথাবোৰ আমি জানিব পাৰিম আৰু।
হয় নিশ্চয়, হয়।
অ' মানে অ', আপোনাৰ মতে মানে সংস্কৃতি- আৰু ভাষাৰ মাজত কি সম্পৰ্ক মানে?
হয় নিশ্চয় হয়-হয়। ত' সংস্কৃতি আৰু ভাষা- মানে এইটো ক'ব গ'লে এইটো মানে বহুত মানে মিলোৱা আছে- তা'তে মিলাই-মিলি যায় মানে। এটা সংস্কৃতি ক'ব গ'লেতো আমি গোটেই আমি যেতিয়া ক'লোঁ- এতিয়া ধান খেতি কৰা বা আমাৰ নীতি, নৃত্যবিলাক- বা আমাৰ ভাষাও আমাৰ সংস্কৃতি হয় ক'ব গ'লে। ভাষাটো- আমি জীয়াই ৰাখিবৰ কাৰণে- আমি যিবিলাক আমি লিখা-মেলা কৰোঁ, যেনেকৈ আমি কবিতা বা- আমি উপন্যাসবিলাক এইবিলাক লিখি আছোঁ বা লিখা আমি জীয়াই ৰাখিব পাৰোঁ। আৰু আমি যেনেকৈ এতিয়া অসমীয়াত কথা পাতি আছোঁ তো সেইকাৰণে আমাৰ ভাষাটো জীয়াই থাকিব। যি- এতিয়া মানে মানুহবিলাক বেছিকৈ ভাষা ক'ব মানে তো আমাৰ- কথা পতাটো বেছি হ'ব তেতিয়াও মানে ভাষাটো জীয়াই থাকিব বা- আমাৰ যিবিলাক শব্দবিলাক আমাৰ ডাঙৰ-ডাঙৰ শব্দ বা আমাৰ- বহুত অৰ্থ থকা শব্দবিলাক আমি ব্যৱহাৰ কৰিব লাগিব। ত' এইবিলাক- যদি ব্যৱহাৰ নকৰা হৈ যায় তেতিয়া মানে পাহৰি যায় মানুহবিলাকতো সেইকাৰণে মানে ভাষাটো- আমি চলাই যাব লাগিব বা প্ৰচলন কৰি থাকিব। ত' সেইবিলাক- হয়, ভাষা- ভাষাটো মানে আঁহ', ক'ব গ'লে এটা জাতিৰ এইটো- এটা মানে বহুত ডাঙৰ এটা বস্তু হয়, মানে
অঁ।
অঁহ', ক'বলৈ বেকবণ বুলি কয় ইংৰাজীত যোনটো সেইটো ক'ব পাৰি আৰু আমি। এটা ভাষাটো এটা জাতি- সেইকাৰণে, এটা যদি জাতিৰ ভাষা নাথাকে ই জাতি হৈ নাথাকে আৰু ন। ত' ক'ব এনেকুৱা ক'ব পাৰোঁ আমি ত' সেইটোৱে, সংস্কৃতি আৰু ভাষা। দুইটায়ে আমাক লাগিব, ত' দুইটায়ে মানে আমাক জা- তিৰ পৰিচয় হয়, হয়।
অঁ। অঁ', মোৰ মতে নিশ্চয় এইটোয়ে হয় মানে নিজৰ সংস্কৃতি ভাল পোৱাৰ লগতে আনৰ সংস্কৃতি- কো সন্মান কৰা উচিত আৰু, তেতিয়া সমাজৰ- প্ৰিয় বজাই থাকে, মানে আমাৰ যিটো জাতি আমি সিটোয়ে মানি চলা - নহয় আৰু। বেলেগৰ মানে নিয়মবিলাক- বেলেগৰ সংস্কৃতি বিলাকো ভাল পোৱা লগত তে আনৰ সংস্কৃতিকো সন্মান কৰা উচিত হয়। অ', মানে উ অসমীয়া ভাষা আৰু কথা পাতি মানে বিহু আৰু আন উৎসৱত' অংশ লম। পৰম্পৰাগত পছাক পিন্ধিম আৰু আনকো নিজৰ সংস্কৃতিৰ বিষয়ে জনাম। মানে, বেলেকৰ জাতি, বেলেকৰ সংস্কৃতি, বেলেকৰ মানে জাতি নিয়ম মানা চলাও বহুত ভাল আৰু নিজৰ কাৰণে, আমি যিমান শিকো আৰু ইমানেই ভাল আমাৰ কাৰণে, ভাষা বৰ, অ'।
আপুনি, মানে বহুত কথা হয় ঠিক আছে অ', কওঁক।
অ', মানে আৰু, আবি আপনি কিবা ক'ব পাৰিব না?
হয়, নিশ্চয় মানে ক'লো অ' সংস্কৃতিটো আমাৰ বহুত মানে অ', লাগতিয়াল হয়। যেনেকৈ আমাৰ সংস্কৃতিত আকৌ আমাৰ থাকে, যেনেকৈ আমি আমি যিবিলাক ভ্ৰাম্যমান নাটক দেখাওঁ, আমাৰ ক'ব গ'লে নাট উপন্যাস, এইবিলাকো আমাৰ সংস্কৃতিতে পৰে ক'ব গ'লে। ত' সেইবিলাকেই হয়, যেনেকৈ আমাৰ আমাৰ উ, অসমত বহুত মানে জাতি বা জনগোষ্ঠী বসবাস কৰে। ত' তেনেকৈ আমাৰ আৰু আৰু, গোটেই মানে আমাৰ অসমত এটা সাম্প্ৰদায়িক মিলা বা আমি মিলি থাকো চবেই, ত' সেইকাৰণে আমাৰ সংছ কৃতি বিলাক মানে চব মানে মিলি,। মানে একে নিচিনা লাগে আৰু বেছিভাগ খালি নামটো বেলেগ বেলেগ হ'ব পাৰে, কিন্তু প্ৰায় একে, মানে যদি মোৰ নব্বৈ শতাংশ মিলি যায় বু বুলি মানে ক'লেও ভুল নহ'ব। ত', সেই নিচিনাই যেনেকৈ আপোনাৰ, আমাৰ যিবিলাক আমি থলুৱা খাদ্য খাওঁ, অসমত যিমান জাতি জনগোষ্ঠীৰ মানুহ থলুৱা খাদ্য খায় ত', প্ৰায় একেই হয়, ত', এইবিলাকেই কব গ'লে আমাৰ সংস্কৃতিটো বহুত মানে ডাঙৰ বা আমাৰ উন্নত হৈ আহিছে আমাৰ অসমৰ সংসতিবিলাক
অ'।
সেনেকাই আমাৰ তেতিয়াহ'লে আমাৰ সময়টো হৈ গৈছে।
অ', হ'ব।
হয়, ঠিক আছে তেতিয়াহ'লে অ', ৰাখ এতিয়া আপালে
অ'।
আপোনাৰ লগত কথা পাতি ভাল লাগিল, ত' ধন্যবাদ।
অ', ধন্যবাদ।